আহ শুনা পাইছা
আহ, শুনা পাইছো কোৱা অ', মোৰ ভাল তোমাৰ?
মোৰো ভাল মইো অলপমান অলপমান ভাবিলো বহুত দিন হৈ গ'ল তোমাৰ তোমালোকৰ তোমাক ফোনে কৰা নাই একো আলোচনাও কৰা নাই আমি, ভাবিলোঁ আজি কিবা এটা আলোচনা কৰোঁ। পিছে আজি আজিৰ দিনটোৰ কথা কথা পাতিল, আজি দিনটো কথাই এতিয়া কওঁ দিয়াচোন, কি কৰি আছিলা?
মই এতিয়া এনেই অলপ চাতত অলপ বহি কিনে এনেই গছ চব চাই আছোঁ, অলপ হাবা খাই আছোঁ।
হয় নেকি?
অ' ইমান গৰম দিছে, মই পতাও খোৱা নাই ৰ'বা অলপ দেৰিকে খাম।
হয় নেকি? দেৰি কৰি খাবা নেকি ঠিকে আছে অলপ পিছত নাই ময়ো খোৱা নাই ময়ো খামে অলপপিছত মানে অলপমান তলফালে গৈছিলো কিবা বজাৰ চজাৰ আ হ'লেও অলপমান বস্তু চ আনিলোঁ সেইটো এ আছোঁ আৰু মই ভাবিলোঁ তোমাক কল কৰিল লও। কল কৰি আলোচনা কৰো কিবা এটা বিষয় সেইটোকে ভাবিলোঁ ফোন কৰি কেনে সুধো বলা আজি আমি আমাৰ ফুৰা বি বিষয়ে কথা পাতো যে তুমি ক কাজিৰ পাৰ্কত গৈছিলা নাই ধৰি লোৱা তোমাৰ কি কয় ৱাইল কি কয় তোমাৰ কাজিৰঙা কাজিৰঙা নেচাৰেল পাৰ্ক বা তোমাৰ ধৰি লোৱা পবিত্ৰতা নেশ্যনেল পাৰ্ক সেইবিলাক সেনেকা টাইপত গৈ এ এতিয়াত গৈ পাইছিলা
অ পাইছো মই পবিতৰা গৈ পাইছো
পবিতাৰ গৈ পাইছিলা তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকা আছিল পবিতাৰ যোৱা
ভাল লাগিছে গৈ বাছতে গৈছিলো অ আমাৰ মানে অ আমাৰ কলেজৰ পৰা টিৰিপ আছিল মানে ফিল ইচটাদী আছিল আৰু
অ ৱাইল্ড ষ্টাডি আছ
অ অ সেনেকে গৈছো এইটো ডিপাৰ্ট হেৰি এক এক জিঅগ্ৰাফি ডিপ্টমেন্টৰ পৰা
অ জিঅ'গ্ৰাফিক ডিপাৰ্টেণ্ট পৰা
অ অ গৈছো তাতে গৈছো ভাল লাগিছে তাৰে পৰিৱেশ
তাৰে পৰিৱেশটো তুমি যোৱাৰ সময়ত কেনেকা তুমি যোৱাৰ সময়ত কি কি দেখা পাইছিলা
যোৱাৰ সময়ত দেখা পাইছো গছ গছনি দেখা পাইছো তাৰ পিছত দলং চলং দেখা পাইছো তাৰপিছত তাত গছ চছ মানে বেলেগ বেলেগ ধৰণৰ গছ চছ দেখা পাইছো মানে সেইখিনি অলপ গাঁৱৰ টাইপ পৰ এৰিয়া টাইপ লাগে ন অকণমান
উম উম উম তাতে হিল টাইপো পৰি যায় এক চাইদ গৱীয়া পৰি যায় এক
অ অ তা তাতে পুখুৰী চুখুৰীও দেখিছো যোৱাৰ সময়ত সেনেকে
হয় নেকি আৰু বস্তুবোৰ কেনেুৱা ততে
বস্তু বোৰ ভালে লাগিছে
হয় নেকি তুমি যেতিয়া তুমি একেবাৰে তুমাৰ তুমি তোমাৰ ধৰি লোৱা তুমি একেবাৰে ঠিক আছে তুমি খিনি যোৱা সময় গোটেইখিনি দেখা পালোঁ তুমি যেতিয়া পবিতৰা এণ্টাৰ কৰিছা যেতিয়া তুমি পবিতৰা সেইখিনি এণ্টাৰ কৰিছা ৱেলকাম টো পবিত্ৰ লিখা হৈছে তেতিয়া তুমি তাতে কি কি দেখা পাইছা যোৱা সময়ত কি কি বস্তু দেখা পাইছে তা
দেখা পাইছো তাৰ পিছত তাতে গছ গছনি আছে বহুত ধৰণৰ গছ গছনি দেখা পাইছো একদম ধুনীয়া ধুনীয়া তাৰপিছত মানে গোটেই মানে সেইটোতো এৰিয়াতো জংল টাইপৰ ন জংল এক একদম এৰিয়া মানে ইমানো জংঘল নহয় কিন্তু মানে তাৰ পৰিৱেশতটো ভাল লাগিছে গৈ তাতে আৰু সেনেকে তাতে কি কয় হেৰি
যোৱা আহ আহ কোৱা
পহু চহু দেখিছো
হয় নেকি কিবা জীৱ জন্তু দেখা পাইছা ত তুমি যোৱা যোৱা সময়ত তুমি জীৱ জন্ত
অ অ দেখিছো গড় চৰ দেখা পাইছো গড়
গড় দেখা পাইছা?
অ
ওৱান, ওৱান দেখা পাইছ ঠিকে আছে এনেকা বস্তু আৰু কি কি দেখা পাইছা
অ', কি কয় গড় দেখা পাইছোঁ, তাৰপিছতে এ গড় দেখা পাইছো তাৰপিছত গড় তাৰপিছত চৰাই চৰাই চৰাই দেখিছো তাৰপিছত তাতে আমাক অ কি কয় টিচাৰে কিবা মানে তাতে তাতে কি কি আমি দেখিছো সেইবোৰ লিখিব দিছে।
অ সেইটো বিষয়ে লিখিছিল
অ বিষয়টো লিখি গৈছে সেনেকে লিখিছো আৰু। তাছত ছাৰ ছাৰবোৰে কৈছে যে যোৱা তোমালগে অলপ ফুৰি আহা কিন্তু ইমানো দূৰ যাব মনা কৰিছে আৰু। তাতে মানে মানে বে
অ অ হয় হয় ঠিকে আছে কিয় কাৰণে তাৰে তাৰে ওচৰত ওচৰত মানে অলপমান এই কি কয় চৰাই, জীৱ, জন্তু ওলাই না বাঘ ৰিক্স ল'ব নোৱাৰি ন' অ'।
তাই তাতে গৈছো ভাল লাগিছে ফ্ৰেণ্ডছৰ লগত যাই।
আৰু কি কি আৰু কি কি দেখা পাইছিলা?
আৰু তাতে ঘৰিয়ালো দেখা পাইছো।
ঘৰিয়ালো দেখা
অ ঘৰিয়াল তাছত আমাক এটা হেৰি কৰ দলঙত লৈ গৈছিল দলংতটো জুলি থাকে হা। ইমান ভাল লাগিছে খোজকাঢ়ি গৈ আছো চবে গৈ আছে খোজ কাঢ়ি খোজ কাঢ়ি। একদম ঝুলনা টাইপৰ আৰু দলংটো। অ অ উঠিকিনে মানে ভয়ো লাগিছে হিলি থাকে হিলি থাকে ভাল লাগিছে উঠিয়ে তাত তেত থিয় হৈছো কিন্তু তাৰে চিকিউৰিটি মানুহটোৱে কৈছে কি বেছি টাইম থাক কিব নোৱাৰে মানে যাব দি থাকে।
অ যাতে বেছি ৱেইট উঠাব নোৱাৰে ন
অ তাকে আৰু বহুত ষ্টুডেণ্ট থিয় হৈ গৈ আছে ন।
অ লাইন বাই লাইন আৰু কি কি কৰিলা আৰু কি কি কৰিছা?
সেনেকে ধুইছো মো বস্তু বোৰ চাইছো ফটো চটো উঠিছো ছাৰ মানুহতে কিবা কিবি তাতে খাব দিছে।
অ খাবলৈ দিছিলে, খাবলৈ কি কি দিছিলে? ব্ৰেকফাষ্ট ৰাতিপুৱা ৰাতিপুৱা ৰাতিপুৱা ব্ৰেকফাষ্ট
অ ব্ৰেকফাষ্টত দিছিলে ব্ৰেদ দি ছিল, জেম দিছিল, কল দিছিল আৰু বইল বইল কণী দিছিল।
অ', তাৰপিছত দুপৰীয়া টাইমত ওলোৱা, দুপৰীয়া ওলোৱা খোৱা টাইমত কি দিছিলা? নহয় সুন্দিটা দুপৰীয়া তোমাৰ খোৱা টাইম হৈছে আৰু হেল্ল'। হেল্ল'।
অ তেতিয়া আমাক ভাত দিছিল ভাত, মাংস দিছে, দালি দিছে আৰু চব্জি চবজি চবজিও দিছিল নেকি অ চব্জিও দিছিল ভাল মাংস চব্জি অ মিক্স অ মিক্স চব্জি দিছে মাংস দিছে ভালে মানে আমাৰ পৰা পইচা চইচা উঠাইছিল আৰু চব ষ্টুডেণ্টৰ পৰা
অ পইচাটো উঠাব লাগিব এটা ট্ৰিপত গৈছে সটো পইচাটো উঠাব লাগিব এইটো তুমি কম্প কম্পালছৰি তুমি দিব লাগিবে
অ দিবই লাগিব গৈ ভাল লাগিছে আৰু মানে আমি দিন দিন থকাতে আহি গৈছো আৰু
আহ
তে হোৱা নাই ইমান
ইমান ৰাতি হোৱা নাই আৰু আৰু বা বাছত কিবা বা আৰু বিষ আৰু বি আৰু তোমালোকে হেৰিত গুছিলা ভিতৰত কি কয় জংঘল চাফাৰী কৰিব গৈছিলা?
নাই নাই আমাক যাব দিয়া নাই কিন্তু আমি দেখিছো কি কয় এটা মানুহ হাতীত উঠি উঠি মানে হেৰি মানে ৰাইদ কৰি আচিল
অ ৰাইড কৰি আছিলে পিছে তোমাক সেনেকা এক্সপিৰিয়েঞ্চ সেনে এক্সপিৰিয়েঞ্চ কবাব লাগে
অ তাকেতো মোৰ ভাল লাগিল হয় কিন্তু আৰু কলেজৰ পৰা গৈছো ন সেইকাৰণেই আৰু চাই ভাল লাগিছে এেনেকে উঠি উঠি গৈ আছে গোটেই জংঘল আৰু
নেক্সট টাইম তুমি গ'লে আৰু কি কয় জংঘল চাফাৰী কৰিবা
অ কৰিম কৰিম
অ এনে
মোৰ কৰিব মন যায় কিন্তু এটা কথা ভয় লাগে ইমান জংঘল এৰিয়া মানে কি বাঘ চাগ ওলাই গ'লে আৰু
নাই সেতে সেনেকা সেনেকা সেনেকা ওলালে নহয় ন তাৰে মানুহৰ কেইটা ট্ৰেইন আছে। যুনকেইটা অফিচাৰ সেইকিতা থাকে সেইকেইটা ট্ৰেইন আছে না ফৰেষ্টৰ মানুহকেইটাই হ কৰি ৰাখিব ন কেনেকে হেন্দেল কৰিব লাগে হেণ্ডেল কৰা বস্তু আছে তুমি টেনচন ল'ব নালাগে তুমি এনজয় কৰিব লাগে তুমি চাফা বস্তুবোৰ পৰিৱেশত চাবা কেনেকা লাগে ভাল লাগিব সেইটো
অ আৰু তাতে কিবা মেলা চেলাও লাগি আছিল
হয় নেকি মেলাও লাগি আছে সেইটো চাগে তোমাৰ লোকে চাগে পিকনিক পিকনিক টাইমত গৈছিলে এইটোকে মেলা লাগিছিল চাগে পিকনিক টাইপ পিকনিক পিকনিক টাইপত গৈছিলে ছাগে দিচেম্বৰ মাহ গৈছিলা নেকি সেইটোৰ কাৰণে চাগে মেল লাগিছে তেতিয়া মানে মই গম পা মানে অলপ চলপ মইও গৈছিলো ন পবিতৰা তাতে মানে দিছেম্বৰ টাইমত মই গৈছিলো তাৰমানে বহু মানুহ হয় তাতে মেলা চেলা পাতে আৰু বহুত বাছ চাছ থাকে আৰু এনেকা বহুত ইনজ কৰিছো বহুতন কৰিছো
অ তুমি কি কি চাইছা তাতে পবিতৰাত
এই মোৰ বহুত বিভিন্ন প্ৰকাৰৰ বস্তু আছে মই তোমাৰ তোমাৰ বেছিভাগ টো মই চৰাই চীকৃতি চৰাইয়ে বেচি চাইছোঁ তোমাৰ গড় চাইছো গড় চাইছো তাৰপ তোমাৰ হেৰি চাইছো কি কই তোমাৰ চৰাই চিকিতি চাইছো তাৰপিছত তোমাৰ হেৰি চাইছো তোমাৰ সিংহ সিংহ চোৱা নাই মই সিংহ চোৱা নাই মই টাইগাৰ এটা চাইছিলো ঘৰিয়াল দেখা পাইছো
অ টাইগাৰ চাইছা তুমি
অহ, মই তোমাৰ পবিতৰা যোৱা নাছিলো ন। মই কৈছিলো তোমাৰ কি কয় কাজিৰঙা মই গৈছিলো কাজিৰঙা কাজিৰঙা তোমাৰ দেখা পায় হয় নি, মই কাজিৰঙা এক্সপিৰিয়েন্ঞ্চ আছে ম কাজিৰঙা গৈচিলো তাতে বহুত বস্তু দেখাইচো গড় দেখা পাইছো তোমাৰ হেৰি দেখা পাইছ ৰেপতাইল দেখা পাইছো তোমাৰ তাৰপিছত তোমাৰ বহুত বুত আৰু এ জংলী কুকুৰ থাকে জংলী কুকুৰ এইগিলাক জংগলপুৰ বুলি কোৱা হয় হয় এইিলা মানে তোমাৰ এনেকুৱা টাইপ নহয় মান নাই নাই নৰ্মেল কুুকুৰৰ নিচা খালি তাহতে অলপমান ফ্ৰেণ্ডলি নয়হ আৰু, আমাৰ যেনেকা এগলা ফ্ৰেণ্ডলি এগলা নেবাৰহুড ফ্ৰেণ্ডলি হয় গৈ না, সেইবিলাক জংলী আৰু। সেইগিলা জংলী হয় সেইিলা মানে একদম সিংহৰ নিচিনা আ তৰ বাইত থাকে ত আমি সেনেকা বস্তু চাইছো আৰু বিভিন্ন জীৱ জন্তু চাইছো আৰু। সেনেকুৱা ভালো লাগিছে চাই কেনে। একদম মানে জু এতা মানে কেনেকা চোৱা জু টাইপটো হ'ল জুৰত আমি যেনেকা চাওঁ, জুৰতো তোমাৰ চোৱা যায় কিন্তু তোমাৰ দেখা তোমাৰ চোৱা যায় কিন্তু তোমাৰ হেৰি কৰিব নোৱাৰি তুমি একেবাৰে হেৰি কৰি থাকা নেদিয়ে চুব নেদিয়ে হেৰি কৰিব নি তাতে কেছামান কেছামান ফ্ৰেণ্ডলি টাইপৰ থাকে মানে ধৰা ট্ৰেইন কৰা থাকে। তাহঁতৰ ওচৰত লৈ যায় তাঁহতক ট্ৰেইন কৰাই কেনে ৰাখি থই দিয়ে। তাহাঁতৰ ওচৰত থাকে থাকিব দিয়ে ওৰত ধব দিয়া ষ্টেচুাই নহয় ততে ততে হিলি থাকিব তোমাৰ এক নকৰে তাহঁতক মানে ইনজেকশ্যন ইনজেকশ্যন ট্ৰেইন কৰা থাকে। সেইগিলা, সেইগিলা মানে যোনকেইটা যা যোনটোকেটা ভাল বন্ধু যোনটো সৰু জন্ম হৈছে। তোৰ সেইকেইটাক ৰাখে সিহঁতে
অ' আচ্ছা, আচ্ছা আৰু ডাঙৰবোৰ চাগে জোৰত দি দিয়ে নেকি ন?
নহয়, নহয় ডাঙৰ তাত চ'ব তাতেই থাকে। চ'ব তাতেই থাকে। অ' তোৰ কাজিৰঙাতো সেনেকাই তোমাৰ চ'ব তাতে থাকিব। তাতে চাব কৰিব ধৰিলোৱা তোমাৰ কিবা বেমাৰ চেমাৰ হ'ল এটা মই ভাবিছিলোঁ এটা সাং হাঁহ এটা কি কয়? হাতীৰ হাতীৰ বেমাৰ হৈছে হাতীৰ বেমাৰ হৈছে নেকি তাৰ পোৱালি টো এক চাইডে আছিলে তাৰপিছত বেমাৰতটো হৈছে তাৰ ৰেছকিউ কৰিব কাৰণে টিম আহিছে। ৰেছকিউ কৰিছে মা বাচ্ছাটোকো লৈ গৈছে। তাৰপিছত সিহঁতে লৈ যাই কেনে সেৰিটোক বেমাৰী ঠিক কৰিছে। মই মই কাজিৰঙা বেছি চিনি নাপাওঁ, মই কাজিৰঙাত তিনদিন আছিলোঁ। তিনদিন মই পাৰ্ক পাৰ্ক হেৰি কৰিছোঁ বহুত পুৰা এৰিয়াটো ঘুৰিছোঁ। তেতিয়া মানে তিনদিনত তাৰপিছত মই চাইছোঁ কি সেইটোক ৰেছকিউ কৰি কেনে যোনটোক লৈ গৈছিল সেইটোক ঠিক কৰি কেনে আকৌ পঠাই দিয়ে হেনতে কি কৰে মই সুধিছিলো কি কৰিব কৈছে যে এইটোক মই আমি কৰিছো এতিয়া সি আমি কি কয় সেইখিনি কি বেমাৰ হৈছে বেমাৰ প্ৰতিটো চাই কেনে মাতো চাই কিনে তাৰ পিছত ঠিক ঠিক কৰাৰ পিছত তাক পঠাই দিব আৰু মা বাচ্ছাটোকো লৈ গৈছে কাৰণ আছে ক মা টো তাতো গুচি গৈছে যিহেতু বাচ্ছাটো অকলে থাকবা নোৱাৰিব জংঘলত বচ্ছাৰ যিহেতু কোনো নাই মাহে আছিলে অকল মা তোৰ আছিলে মাক আকৌ লৈ গৈছে আৰু হেৰিত লৈ গৈছে আৰু বাচ্ছা ও লৈ গৈছে একেলগে তেতিয়া বস্তুটো একেলগে ৰাখিছে তাৰপিছত এৰি দিছে জংঘলত।
অহু অ
এনেকে চৰাই চকিটি, চৰাই চকিটি হেৰি ওচৰত থাকা বেছি ভাল লাগে আৰ
উম ভাল লাগে এনেকে মোৰো ভাল লাগে চৰাই তৰাই চাই। জীৱ-জন্তুবোৰ চাইয়ো ভাল লাগে সেনেকুৱা এৰিয়া মানে সেনেকুৱা এৰিয়াত যায়ও মোৰ ভাল লাগ গে মানে গছ-গছনি থকা।
অ ঠিকে আছে এনেকা জেগাত যাই কেনে এক্সপ্লৰ কৰি কেনে চাব লাগে আৰু বহুত বস্তু থাকে না আমি দেখা পোৱা নাই দেখা পাবও লাগে না টিভিতে চাইছো অ সেনেকে শিকো আৰু ন দিয়া ঠিক আছে আজি এইখিনি বিষয়ে কথা পাতিলো পিছত বেলেগ বিষয়ে কথা
ঠিক আছে দিয়ক
উ